ছা শুনিছ নে?
অ' শুনিছো।
অ' কি কৰি আছিলা?
মহ এনেই আছিলো। তুমি?
মই মোবাইল চাই আছিলো।
ভাত পানী খালা?
অ' খোৱা হ'ল। তোমাৰ?
খালো খালো।
অ' এতিয়া চাহ পানী খোৱাৰ টাইম হ'ল!
অ' অকমান দেৰিকে খাম আৰু।
উম উম। মইয়ো অলপ দেৰিকে খাম আৰু, তেতিয়া চাৰে চাৰিটা বাজে ন? পাঁচটামান বাজিলে খাম আৰু।
তোমাৰ ঘৰত কোন কোন আছে, তোমাৰ ঘৰত কোন কোন আছে?
উম মা দেউতা তাৰপিছত ভাইটি
তুমি পিছে কি পঢ়ি আছা?
মই এ একেটিপৰ তোমাৰ ডিগ্ৰী লাষ্ট চেম।
আহ কোন কলেজৰ?
এইটো হেণ্ডিক।
অব
তুমি কি পঢ়ি আছা?
মই পাৰ বি এই পা
উম হুম
মই বিএ বিএ বিএৰ ৰ্ফাষ্ট চেম।
অ' কোন কলেজত?
দিছপুৰ কলেজৰ।
অ'কে অ'। আৰু তোমাৰ ঘৰ কোন কোন আছে
মোৰ ঘৰত দেউতা মা আৰু ভাইটি আৰু মই।
অ' এতিয়াতো কলেজ বন্ধ?
অ' এতিয়া কলেজ বন্ধ তোমাৰো বন্ধ চাগে?
এতিয়া ক'তো ফৰিব যোৱা প্লানিং নাই?
বাৰু নাই কেইদিনমান আগত গাঁৱত গৈছিলো আহিলো। তোমাৰ?
উ মোৰ নাই যাবলৈ প্লানিং এতিয়া
এক্সাম, শেষ হ'ল নেকি তোমালোকৰ এক্সাম?
অ' এক্সাম এটা হ'ল, এটা আৰু এক্সাম আছে মেইন এক্সাম।
অ' ফাইনেল ন এইটো?
ফাইনেল।
অ', পিছত কিই প্লেনিং
ইয়াৰ পিছত চাওচোন কি কৰো। তোৰে এনে বেলেগ কিবা জব চব কৰিবলৈ যাওঁ।
তুমি পিছ চাইন্সৰ নেকি।
নহয় নহয় বি এ আৰ্টছ। উম'। কলাৰ হয় কলা বিভাগৰ তোমাৰ কি হয় কি লৈছা।
এদুকেশ্যন লৈছোঁ।
ম মেজৰ এডুকেন
অ', এডুকেশ্যন।
অ',। মোৰ মেজৰৰ হেৰিত হয় ভূগোলত হয়।
উ, উ, মানে বেলেগ নহয়তো। আমাৰ বেলেগ বেলেগ কলেজত বেলেগ বেলেগ নজৰ থাকিব।
উ, নহয় তোমাৰ ধৰ চ মানে কি তোমাৰ চাবজেক্ট ৱাইজ থাকে ন।
অ', অ', তোমালোকৰ কলেজত চাগে সেইটো আছে, আমাৰ কলেজত সেইটো নাই।
অ', অ', চাই
উ তোমালোকৰ কলেজত আছে।
আছে আমাৰ। তোমাৰ কি চাইকলজি ইচ্ছা আছিল নেকি।
অ', মানে অকমান মানুহৰ ওপৰত পঢ়িব ইচ্ছা আছিল কিন্তু অ', আমাৰ কলেজতটো নাই আৰু মই ফাৰ্ষ ই দিছিলো মানে মই ফ্ষৰত মানে না আৰু কি কিাবক কলেজত কি কি
উম হুম হুম।
ফৰ্ম ফিল আপৰ কাৰণে গৈছিলো চাইকজিটো আছিল তেতিয়া মই দি দিলো কিন্তু সেইখন কলেজত চাইকজি নাই।
হয়।
মই চিঞজ ফুল পি বেলেগ ল'ব লগা হ'ল।
ফৰ্ম মানে ফৰ্মখন ফিল আপ কৰি দি তাতে আছিলে ন।
অ', মানে তাতে অপচন আহিছিলে আৰু চাইকজি জি'গ্ৰাফ কিন্তু আমাৰ কলেজত সেইকেইটা চাবজেক্ট নাই। পিছত গম পালো কাৰেকচন কৰিলো আৰু তাৰপিছত ইয়ো যিহেতু সিখন কলেজতে ডিগ্ৰী এডমিশন লৈছো। লব নোৱাৰোৱে নাই যিহেতু
উ তাকেই। আৰু গাঁৱত তোমালোকৰ কোন থাকে।
অ', মোৰ এজনালকে মাম হত থাকে আকৌ মোৰ দেউতাৰ ফালৰো চছেম গাওৱে তাতে জেঠাইহঁত থাকে।
অ',।
আহ কিমান দিন থাকিলা।
অ', মই জুনৰ লাষ্টতে গৈছিলো। টেণ্টি নাইনত ছিলো তাৰ পিছত পৰহি মানে আহিলো।
বৰ্ডি দেখিলা মালগিৰি দেখিল।
দিব আহিল আকৌ কৈছো তাৰপিছত পিছে তোমাৰ গাঁও ক'ত?
পাৰিছে। অহ অ, অ তুমি হেৰি, কি কয় উম অ' গাঁওত থাকি ভাল লাগে ন?
অ, অ ভাল লাগে, বেয়া নালাগে আৰু। শুনিছা হেল্ল'! হেল্ল'!
হেল্ল'!
অ
শুনা পাইছা? অ' কোৱা। নেটৱৰ্কটো বেয়া ছাগে। অ', অ' কোৱা
নেটৱৰ্কৰ প্ৰব
উম অকন বেয়া। অ
হেৰি কি
লাগে, লাগে। যদি ধৰি লোৱা, তোমাৰ তাতে যদি লাইন নাযায় বা সেইটো থাকিলেটো ভালেই আৰু নহ'লেতো বিৰাট অশান্তি।
আৰু তো তোমাৰ তোমালোকৰ গাঁৱত যে, আ গাঁৱত যে, যোৱা তাতে তোমাৰ পানী-চানী হয় নে নহয়?
আমাৰ গাঁৱত পানী নহয় তেনেকে।
অ'
বেলেগ। আহ মোৰ আইতা ককাহঁত থাকে।
উম অ উম
তোমালোকৰ গাওঁ পিছে ক'ত? হেল্ল'!
আমাৰ বাইহাটা চাৰিআলি।
অ' বেছি দূৰ নহয় ইয়াৰ পৰা।
হা?
বেছি দূৰ নহয় বোলো। বোলো বেছি দূৰ নহয় আৰু।
ওচৰতে।
উম
তাতে দুটা বস্তু ভাল লাগে গৰৈ মাছ
কি কৈছা? হেল্ল'!